অ কোৱা।
ঘৰত।
ভাত খালা?
অ খালোঁ।
কি খালা হা হা। কি খালা।
মই খালোঁ ৰুটি খালোঁ ভাত খোৱা নাই ৰুটি খালোঁ। উম ৰুটি খালো ৰুটি ৰুটি ভাত নাখাওঁ মই।
ভাত নোখোৱা নেকি কিয় জিম যোৱা সেইকাৰণে।
উম জিম যাওঁ না ভাতত ইমান মানে প্ৰটিত নাই।
প্ৰটিন নাই কিমান প্ৰটিন থাকে ৰুটিত।
নাজানো নহয়।
এটা ৰুটিত কিমান কেলৰিছ থাকে।
ইত ডেৰশ। উম ডেৰখ চাৰিটা।
জিম চিম গৈ আছ নে জিম?
উম গৈছো আজি এতিয়া যামহে এতিয়া অলপ দেৰি পিছত
আচ্ছা আচ্ছা আৰু কি কি ক্রিৰেটিং লোৱা?
ক্ৰিটিনটো এটাই লও মাচল বেজ হয়।
মাছল ভেজৰ কি কি আছে তাত মাচাল ভেজৰ
চলিছে আছে আৰু মই এতিয়াতো ডাঙৰটো লৈছোঁ অকমান দামী এইটো বুইছা অ দা দা
দামিটো?
দামীটো মানে গাতত লাগিব লাগে না দুই পঁচিশশ
প্ৰেটিন আছে প্ৰোটিন আছে চব আছে।
আৰু কলেজ চলে
কলেজ চলেজ এতিয়াতো নাই। চেকেণ্ড ইয়াৰ পছ কৰিলো বছ
আচ্ছা আচ্ছা আ টি আ আই টি আই কৰা
হা অ সেইটোৱে কৰিম বুলি ভাবিছো। উ তুমি কি কৰিছা হা‌?
মই মই বাহ খ আছো আই তি য়াত কি কৰ্ছ কৰিবা এতিয়া অ
আই টি আইত কম্পিউটাৰ চাও, কম্পিউটাৰ তাৰপিছত উম কম্পউটাৰ ইলেক্ট্ৰিচিয়ন আছে সেইটো কৰিব পাৰি উম আৰু আছে চাব লাগিব চালেহে গম পাম এতিয়া ট
আ মইয় মইতটো বাৰু এতিয়া একো নকৰো।
উ উ ভালে আছে ময়ও কৰো কেতিয়াবা কেতিয়াবা।
কেতিযাবি কেতিয়াবা কৰা নেকি?
উম কৰো কাম পালে কৰো। গৈছিলো। ৱাও‌ পাঁচ ক ফুলটাইম,
হয়নেকি?
কেতিযাবা কেতিযাবা বেছি পাইযাও চাৰে পাঁচশ পাই যাওঁ উম, ঠেইত, ঠেইত
সঁচা ই বিশ্বাস আমাৰ দশ হাজাৰ পাওঁ। হাফ টাইম কৰিলে পাঁচ হাজাৰ উম। ইমানটোত ঠগাই আছে উম মোৰ লগত আহিবা মই, হা ফুল টাইমত হা পোন্ধৰ হাজাৰ টকা দিম টেনচন নলবা।
হয় নেকি? দিবাৰী বা আহি পাইম হয় নেকি? ঠিক আছে আহি যাম ঘৰটো ঘৰটো দেখাই দিবা খালি ক'ত আছে?
ঘৰটোতো মই দেখাব নোৱাৰিম মোৰ ঘৰটো অলপ প্ৰাইভেট আছে মানে,
হয় নেকি? প্ৰায় বেটতে
উ গুনে অলপ ক ন ম মাটিৰ ব্ৰিজত নাথাকো, লোহাৰ ব্ৰীজতে থাকো বাৰু লোহা চোহা আছে ঘৰত লগোৱা। উম আৰু এনে
আহ হয় নেকি?
ঘৰত ৰাতি কি বনাব ঘৰত?
ৰাতিটো চাও কি বনাই ম এতিয়া মাথাতটো বেয়া আছে কিবা। কিবা এটা কাৰনৰ কাৰনে মান মাজ ত ডিপ্ৰেচনত আছে।
মোৰো মাৰ একদম ডিপ্ৰেছনত আছে উঠাই লৈ আহিলো। মোৰ মাকো উঠাই লৈ আহিলো। দোকান গলো উম চাহ বনাই আছে মোৰ মায়ে। তোমাৰ মাই কি কৰি আছে?
অ এতিয়া
চাহে বিধানে মোৰো মা ক্লাবত আছে ভাই। আছৰিত। তোমাৰ মাক ক্লাবত আছে মোৰ মাও ক্লাবত আছে কি কৰি মোৰ মায়ে ক্লাবত
মোৰ মাই আহিছে কোনোবা কোনোবা মিটিং আছে ন।
কোন হাঁহিছে ক্লাবত কোনো হাঁহি আছে নেকি ক্লাবত?
কি জানো হাঁহি আছে চাগে হ'বলা
বাইদ কি বাইদেউ ইংলিছ বাইদেউ নে অসমীয়া বাইদেউ অসমীয়া বাইদেউ। অসমীয়া বাইদে নে ইংলিশ বাইদউ হম?
বাইদেউ বাইদউ গানটো শুনিছানে নাই? বাহিৰখিনি বহি কিনি আড্ডা মানে আড্ডা।
আড্ডা মেইন মানে। একদমেই উম আমাৰ বাইিৰ ভিতৰতে আহি যোৱা খেলে যোৱা। যোৱা এনেকা এক নম্বৰ এইট নম্বৰ তাই ননেক খেলা
হয় নেকি? মই তেতিয়া কাপোৰ পিন্ধি আছো। চে ক'ৰবাত যাব আছে লগৰ এটা স্কুতিত তেল খতম হৈ গল। তেল খতম হৈ গল বুইচা, তেল খতম হৈ গলে সেইখিনি আনিব লাগিব তাক এক চেকেণ্ড।
এক ছেকেণ্ড অ। ঠিক আছে ঠিক আছে এক ছেকেণ্ড ৰকি আছো মই তুমি দুই ছেকেণ্ডত কাম কৰা। তিনি চেকেনড
আৰু কি কৰি আছা তুমি?
উম আৰু এতিয়া কৈ জিম চিম যোবা নেকি?
উম যামেই অলপ দেৰি পিছত তুমি কি কৰিছা
কোনটো যিমত কৰা।
মই তেজপুৰ বাৰ বিৰিয়ানী
কি বাৰ
বাৰ বেৰীয়েন বাৰ নহয়
এইটো কোনটো জিম ভাই মই ছো বাৰে চাৰে যোৱা নেকি যিমৰ বাহানাত
না না বাৰ্বেৰিয়ন নাম হয়
ত বাৰ চালে যোৱা ন।
এই তাত সেইটো এটা নিচাই আৰু ধৰি লোৱা।
ত উমম এতিয়া কেইটা বজাত আহিবা আকৌ যিমৰ পাৰা।
জিমৰ পৰা আহিম চাৰে আঠটা নটা বাজি যায় কেতিয়াবা কেতিয়াবা।
কি কোৱা
উম নটা বাজি যায় কেতিয়াবা উম
জিমত এটা বস্তু খাতৰা হা। জিমত এটা বস্তু খাতৰা আক।
কি কি?
যিমান নিজে পইচা দি নিজে বস্তু উঠাব লাগে ভাবাচোন।
উম পইচাও নিজে দি আছে কামো নিজে কৰি আছে ম। নিজে কৰি আছে, গাও নিজৰে বনি আছে আহ। খালি পইচাটো আমি দি আছো। নিজে বস্তু উঠাব লাগে বনাই নিদিয়ে তেন্তে।
বনাই নিদিয়ে নহলে। আৰু ফল চল খোৱা নে নাই ফলচল আপ- পেল, মেংগ, বানানা।
আপেল চাপেল নাখাও, বানানা খাও বনানা। অ অ অ পাৰ ন। কল কল।
কল কল অ আৰু আৰু কোৱা কোৱা কিবা এটা কোৱা।
মইতো কৈ গৈছিলো মাজতে,
ক'ত গৈছিলা?
অৰুণাচল।
অৰুণাচল গুচি গৈছিলা
উম অৰুণাচল গৈছিলো।
কি কি কৰিলা বা?
অৰুণাচলত দুখিনি ফুৰিব গৈছিলো। উম ফুৰিব গৈছিলো, বিন্দাছ ফুৰি আহিলো হিয়াতে। বাৰ ওপৰত নগৰিলো আৰু লগৰ সোপা গৈছিলো আমি।
আচ্ছা আচ্ছা। এতিয়া কত যোৱা, জিমত? উম
দাতকমা ইনোভাৰচত থাকে এতিয়া
আচ্ছা আচ্ছা।
কালিকে দেগা
দচ মিনট ঘ ম তই কি তাত তেল কেনে শেষ হৈ গ'ল ভাই?
কি জানো এই আমাক মাতি আছে এতিয়া গৈ তেল দিবলে। না আছে দূৰ আছে দুই কিলোমিটাৰ মান আছে। তাই ঘৰৰ পৰা ওলালে, তাৰ পাছত তেল খতম। তুমি ক'বাত নোযোৱা নেকি ফুৰিব চুৰিব? অটাই ঘম ঘম ঘম ঘম ঘম আইদেউ কাই চ